অ।
অ শুনা পাইছনে।
ফোনটো ইমান হেৰি হৈ আছে ভালকে শুনা নাপায়?
এতিয়াও লৈয়ে আহি আছে নেকি?
অ মানে মাতটো প্ৰায় নাইকিয়া বুলিয়ে কব পাৰি? ৰচোন ইয়াৰফোনটো লৈ লওঁ তেতিয়া শুনিব পাৰোঁ?
ত স্পীকাৰৰ অপচন আছে নেকি? হেল্ল' হেল্ল' শুনা পাইছনে?
অ', অ', এতিয়া পাইছো?
আহ।
কি কৰিছ?
এ। এই ভিডিঅ' এটা চাই আছিলো য'ত মানে আজিকালি মানে কুকুৰ মেকুৰী এইবোৰক মানে মানুহে একো মানে হেৰিয়ে নিদিয়ে কি বুলি ক যেন একোৱে নহয় তাহাঁতি ইভেন মানে? ত সুপ্ৰিম কৰ্ট। এই যে এটা ল আহিছিলে ত সেইবোৰয়ে। কিবা ভিডিও চাই আছে?
অ', আৰু মানে নিজৰ ঘৰৰ ওচৰে পাজৰেও ইমান। তাকেই নিদে খাবলৈকেও নিদিয়ে নিচিনা কব পাৰি?
উ'ম।
বহুত হেৰি আমাৰ যে ঘৰৰ ওচৰতে কি হৈছে জান।
নাই?
মানে আমাৰ এনেকা একদম ওচৰতে বুলি ক'ব পাৰি। তাহাঁতৰ এনেকুৱা এটা কুকুৰ আছে ব্ৰীদ মানে ব্ৰীদ থকা জাৰ্মান? পিটচ হয়।
উ'ম।
ত' তাৰপিছতে ৰাখে তাৰপিছত এতিয়া?
তোৰ মাতো ভাগিছে মানে। মই ভালকৈ শুনা পোৱা নাই? নাই মানে অহাই নাই একো ব্ৰেক হৈ আছে মাতটো।
কিয় বা হৈ আছে? অ ৰখচোন অমানছ।
অঁ',
লোকক।
সেই কাণৰ যন্ত্ৰত। টোৱেইটো?
শুনিছ। হেল্ল'। হেল্ল' হেল্ল' শুনিছ?